শুনিছা নে, অ, অ, আহ কি কৰি আছা?
অ, আছিলোঁ ৰবা ভাত-চাত খাই পালে, এনেই অলপমান
অ, অ, হয়। উম, আজি মানে, এটা বিষয় আমি বাচি লৈছো যে, প্ৰকৃতি আমাৰ প্ৰাকৃতিক পৰিৱেশ ওপৰত অকণমান আমি আলোচনা কৰিম ভাবিছোঁ, কেনেকুৱা হ'ব? অ, অ, অ,
প্ৰকৃতি যিহেতু আমাৰ কাৰণে
অ, অতি গুৰুত্বপূৰ্ণ। প্ৰকৃতিয়ে আমাৰ মানে, প্ৰকৃতিকে আমি ভগৱান হিচাপে পূজা কৰিব লাগে, বুলি কিছুসংখ্যকে কয় মানে।
হয়, হয়, হয়।
গতিকে ইয়াৰ বাবে আমি বিস্তৃতভাৱে আলোচনা কৰিম, তুমি কি ভাবা আমাৰ প্ৰকৃতি আমাৰ বাবে কেনেকুৱাভাৱে মানে গুৰুত্বপূৰ্ণ বা প্ৰকৃতিৰ পৰা
প্ৰকৃতি আমাৰ বাবে বহুত গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰ আমাৰ মানে এই সকলোৰে ভাৱে জীৱনটো অতি নিৰ্ভৰশীল হৈ থাকে উশাহ নিশাহ।
ই আছে মানেহে আমিও আছোঁ হয়, প্ৰকৃতি গছ, বন- পাহাৰ, নদী সকলোৱে মিলি প্ৰকৃতি। গতিকে- প্ৰকৃতিকে আমি পূজা কৰিব লাগে।
প্ৰকৃতিক পূজা কৰিব লাগে। প্ৰথমতে আমি সকলোৱে চফা কৰি থব লাগে।
অঁ' এতিয়া মানে যেনেকুৱা কৈ আমাৰ প্ৰকৃতিখন ধ্বংস হৈ গৈছে। তুমি মন কৰিবা আমাৰ গছ-গছনিবোৰ কাটি তহিলং কৰিছে, বনাঞ্চলবোৰ ধ্বংস কৰিছে, গতিকে এই বিষয়ে তুমি কি ক'বা?
এই বিষয়ে তাকে মই অতি মৰ্মান্তিক বাৰু। সেই কাৰণে প্ৰকৃতি যিহেতু ধ্বংস হৈ গৈছে আৰু বিশেষকৈ চহৰত বেছিকে দেখিবলৈ পোৱা যায়। বৃহৎ অট্টালিকাৰ বাবে গছ-গছনি ধ্বংস কৰি দিয়ে। বা নৈ কু ধ্বংস এইবিলাক লেতেৰা আৱৰ্জনাৰে ভৰাই পেলাই। এনেকুৱা স্থলত মানে প্ৰকৃতিটো একদম মানে বেয়া হৈ পৰিছে। অহ' তাৰ ফলত মানে কি আজিকালি সেই- তোমাৰ গৰমো বহুত-
উমঁ' অঁ' অঁ'।
আজিকালি তোমাৰ মে মাহত বা এপ্ৰিল মাহতে ইমান গৰম পৰিছে।
মানে যিটো মানে আমাৰ গোলকীয় উষ্ণতা বুলি কয় ন' গোলকীয় উষ্ণতা বৃদ্ধি পাইছে মানে ইয়াৰ এক নম্বৰৰ কাৰণ হৈছে মানে তোমাৰ প্ৰদূৰষণ অঁ' এই আমাৰ গছ-গছনি কাটি তহিলং কৰিছে আৰে আমি যদি গছ-গছনিয়ে যদি নাথাকে অক্সিজেন
ক'ৰ পৰা পাম সেই মানুহটো সেই সেইবিলাক নুবুজে। নিজৰটো ভাবি থাকিলে নহ'ব ন।
উমঁ' হয় হয়, গতিকে তেনেকুৱা ধৰণৰ উমঁ'। ইমান ফেক্টৰীবোৰ অ ধোঁৱা, লেতেৰা যি ৰাসায়নিক দ্ৰব্য সেইবোৰ আকৌ নদীবোৰত পেলাই দিয়ে। গতিকে নদীৰ পানীও প্ৰদূষিত হয় তাৰপিছত নদীত সেই মাছ মা কাছবিলাকো তেওঁলোকৰ মানে থাকিবলৈ মানে অসুবিধা হয় মাছ কাছবোৰ মৰি যায়। উমঁ' গতিকে সেইবিলাক মানে কৰিব নালাগে। সেইবোৰৰ ওপৰত অকণমান আমি ৰাইজে সজাগ সচেতন হ'ব লাগে। নহয় জানো?
হয়-হয় ঠিকে কৈছা। তুমি এনে প্ৰকৃতি খনটো আমাৰ নিয়ন্ত্ৰণত-
উম।
হেৰি কৰিবৰ কাৰণে কি বুলি ভাবা তুমি?
অঁ' প্ৰকৃতিক যদি আমি নিয়ন্ত্ৰণত ৰাখিব লাগে তেতিয়াহ'লে আমি অধিক হাৰত ক্ষ ৰোপণ কৰিব লাগিব। বৃক্ষৰোপণ কাৰ্যসূচী কৰিব লাগিব, বন বনাঞ্চলবোৰ মানে এইবোৰ ধ্বংস কৰিব ন'হব যেনেকুৱা মই যদি উদাহৰণস্বৰূপে যদি কওঁ মানে আমাৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ কথা কওঁ তেখেতে অকলে মানে যদি অৰণ্য সৃষ্টি কৰিব পাৰিছে তেতিয়া হলে মানে আমি সকলোৱে যদি এ-এ একো এডালকৈ হলেও যদি গছ পুলি ৰোপন কৰিব পাৰোঁ- তেতিয়াহ'লে আমাৰ মানে প্ৰকৃতিখন, সেই আগৰ সৌন্দৰ্যতা যেন ঘূৰাই পাব মই সেই বুলি ভাবো তুমি কি ভাবা? এই বিষয়ে।
তাকে যাদৱ প্ৰায়ংগৰ নিচিনা সকলো যদি আগতে মানসিকতা থাকিল হয়। মানে আজি- আজি হয়তো পৃথিৱীখন বহুত বেলেগ দিশত থাকিল হয়। মানে বহুত উন্নতৰ দিশত থাকিল হয়। তাকে সকলোৱে গছ ৰোপন কৰিব লাগে। অকল মানে কি আৰু গছ ৰোপন কৰিলেই নহব। চোৱা চিতাও কৰিব লাগিব, এইটো এটা গুৰুত্বপূৰ্ণ কথা।
ডাঙৰ-দীঘল কৰিব লাগিব।
হয়', হয়', আজিকালি দেখিবলৈ পোৱা কিছুমানে গছ ৰোপন কৰে, এয়া সামান্য এটা ফটোৰ চৰ্চাত, নহয় জানো সামাজিক মাধ্যয়মৰ ফটো ফটো চৰ্চাত গছ ৰোপন কৰি। চোৱা চিতা নকৰে য'ত গছসমূহ
উম', হয়', হয়', আৰু এতিয়া চাবা তোমাৰ মানে যিহেতু আমি বনাঞ্চল বোৰ ধ্বংস কৰি গছ-গছনি যদি কাটি তহিলুং কৰিছে। এতিয়া চৰাই চিৰিকতি জীৱ জন্তুৰ খাদ্যৰ মেইন অ' মানে খাদ্যৰ প্ৰধান স্থলী হৈছে বনাঞ্চলসমূহ বা গছ গছনি পৰা যিবোৰ মানে ফল ফুল লাগে, সেইবোৰ খাইতো চৰাই চিৰিকটি বা জীৱ-জন্তু বোৰ মানে জীৱন নিৰ্বাহ কৰে। যদি গছ-গছনি বা বনাঞ্চল কাটিয়েই পেলাই, তেতিয়াহ'লে তেওঁলোক জীৱ-জন্তুবোৰৰ কি হ'ব?
জীৱ-জন্তুৰ পৰা।
তেওঁলোকৰতো মানে খাদ্য নোহোৱা হৈ যাব। সেই তাৰ ফলতে মানে, অ' কোৱা?
উদাহৰণস্বৰূপে, তোমাৰ আজিকালি বাঘসমূহ বহুত উচৰত দেখিবলৈ পোৱা যায়।
অ', মই সেইোৱে ক'ব ওলাইছিলোঁ, জন্তু বোৰ মানে ৰাস্তালৈ ওলাই অহা হৈছে।
ৰাস্তালৈ ওলাই আহে, মানুহ অপকাৰ কৰে।
উম',।
এইবিলাকৰ মূল কাৰণটো আমিয়ে, মানুহে নহয় জানো? হয়', হয়',। তাকে।
গতিকে এইবিলাকৰ যদি আমি সমাধান বিচ চাৰিবলৈ যাওঁ তেতিয়াহ'লে মানে এটাই সমাধান আছে, আমি যধে-মধে মানে গছ এইবোৰ বন কাটি বোৰ কাটিবলৈ নহব, তাৰ সলনি আমি বৃক্ষৰোপণ বা বনানীকৰণ সেনেকুৱা ধৰণৰ আমি কাৰ্যসূচীবোৰ ল'ব লাগিব। তেতিয়াহে মানে আমাৰ প্ৰকৃতিৰ সেই গৰ সেই সৌন্দৰ্যতা মানে ঘূৰাই পাব বুলি ভাবোঁ, তুমি কি ভাবা?
ঠিকে ঠিকে একদম ঠিকে কথা কৈছা, মানে আমাৰ যিহেতু জুবিন দা আমাৰ বহুত অ', মানে এই প্ৰেমী গছ প্ৰেমী আছিলে। তেওঁৰ আদৰ্শ মানি যদি আমি সকলোৱে যদি গছ ৰুপন কৰো চোৱা চিতা কৰো সকলোকে বুজাওঁ
অ',।
গছ ৰোপন কৰিব লাগে, প্ৰকৃতি বচাব লাগে সেনেকে কৰিলে বহুত ভাল হ'ব।
অ', এতিয়া আমাৰ অলপতে আমাৰ এই যে বিশ্ব পৰিৱেশ দিৱস গ'ল। পৰিবেশ দিৱসত তুমি কেনে ধৰণৰ কি কি কাৰ্যসূচী কৰিলা অকমান কোৱাচোন?
পৰিৱেশ কিফলত প্ৰথমতে মই স্কুললৈ গ'লো, আমাৰ যিহেতু পুৰণি স্কুলখনত গ'লো, তাতে মই কেইজোপা মান গছ পুলি ৰোপন কৰিলো। লগতে ছাত্ৰ ছাত্ৰীও আছিলে, তেওঁলোকৰ লগত শিক্ষক-শিক্ষয়িত্ৰীও আছিলে, তেওঁলোকৰ লগত মানে গছ ৰুপন কৰি পেলাই আমি চোৱা চিতা কৰিলো ভাল সকলো মানে চফা কৰিলো আশে পাশে চফা কৰিলো। স্কুলৰ আশা পাখেও কৰিলো তাকে ভাবিলো তোমালোকে কোৱাচোন তোমাৰ কথা।
অ এইবাৰ আমি মানে বিশ্ব পৰিৱেশ দিৱস উপলক্ষ ক্ষে আমি সোণাপুৰলৈ গৈছিলো সোণাপুৰ জুবিন ক্ষেত্ৰত মানে প্ৰায় আমি তিনিশজোপামান গছপুলি আমি এনেকৈ ৰোপণ কৰিছো। তাৰপাছত আমি হয় এনেকৈ সেইবোৰ আমি সা এনেকৈ মাজে মাজে গৈ সময়ে সময়ে মানে সাৰ পানী যোগান ধৰাৰো মানে ব্যৱস্থা কৰিছো প্ৰত্যেক মানে সপ্তাহে সপ্তাহে আৰু আমি ওচৰ চুুব বুৰীয়া মানুহখিনিকো কৈ আছো। কাৰণ গছপুলিডাল ৰুলেইতো নহ'ব তাত মানে সময়মত মতে মানে যতন ল'ব লাগিব তেতিয়াহে সি মানে ডাঙৰ দী হ'ব, হ'ব পাৰিব অ সেই সেইবাবে মই সেমি কেইজনমান লোকক দায়িত্ব দি আহিছো তাতে তেওঁলোকে সেইবোৰ এনেদৰে চোৱা চিত তা কৰে আ তেনেদৰে আমি মানে আমাৰ সেইদিনাৰ কাৰ্যসূচীটো আ আমি সমাপন কৰিলো। আৰু আমি মই ভাবো যে অকল মানে বৃক্ষ অ, দি ৰোপন কৰি বা অকল পৰিৱেশ দিৱসৰ দিনাই কৰিলেই নহ'ব আমি যে তিয়াই যেনেকৈ সুবিধা পাওঁ তেতিয়াই মানে আমি গছ পুলি ৰোপণ বা সেনেকুৱা ধৰণৰ কাৰ্যসূচীবোৰ আমি হাতত ল'ব লাগে।
হাতত ল'বই লাগিব, নাই নাই ঠিকে কৈছা। যেতিয়াই মানে সুবিধা পাব তেতিয়াই কৰিব লাগে বা এনেকুৱা নহয় যে বিশ্ব পৰিবেশন দিব দিবৰ দিনাই আমি কৰো এনেই বহি থাক একো আমি একো নকৰো সেইদিনাখন আহিলে যিহেতু আমি লাগি যাওঁ সেনেকুৱা নহয় সদায় কৰিব লাগে।
আ।
আৰু উম, বচাব লাগে।
অ।
তে এনেকুৱাই ভাবো এইটো প্ৰদূৰষণ বহুত
হয় হয় উম।
মানে
তুমি প্ৰদূষণ বুলি ক অ একেবাৰে মানে এই আৰু এটা আছে হ'ল তোমাৰ এই যিবোৰ গাড়ী মটৰৰ পৰা ওলা কলা ধোৱা কাৰ্বন মনক্সাইড সেই হৃদৰোগ অতি ক্ষতিকাৰক মানুহৰ ছাল আদি আৰু জীৱ-জন্তুৰো বেমাৰ ক্ষয় কৰে সেই মানে যি মানে কাৰ্বন মনক্সাইড গেছে হয় সে সেয়া আকৌ ভাৱ হৈ ডাৱৰত লগ হৈ মানে এচিড বৰষুণৰো সৃষ্ট কি হয় অ এচিড বৰষুণৰ বিষয়ে তুমি কি ক'বা, ই কেনেদৰে মানে ক্ষতি কৰে?
এচিড বৰষুণৰ যিহেতু জানাই মানে বহুত খেতি হয় মানে খেতি-বাত তিটো বহুত ক্ষতি হয়।
উম উম মানুহৰ ছাল, জীৱ জন্তুৰ ছাল।
হয় হয়, খেতি কৰো খেতিয়কবোৰ সৰু বহুত খেতি হয়। ইয়েটো খেতি বাতিত মানে ৰই থকা বস্তুবোৰো বিনাশ হৈ যায় এনে তেনেস্থলত বহুত মানে মৰ্মান্তিক হয় আৰু
হয় হয়
তাকে ভাবিছো মই ইয়াক সংৰক্ষণ কৰিব লাগিলে অ তুমি হয় হয় তাকে চৰকাৰক মানে এই বিষয়ে কিবা ক'ব খোজা নেকি মানে কেনে কেনে ধৰণৰ সংৰক্ষন কৰিব লাগে
অ চৰকাৰে মানে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লোৱা উচিত যেন মানে গছ পুলি ৰোপন কাৰ্যসূচীৰ প্ৰতি মানে বা আহ ব্যক্তিসকলক মানে জনসাধাৰণ কেনেদৰে মানে আগ আগ্ৰহ বা আকৃষ্ট কৰিব পাৰি তেনেধৰণৰ যদি পদক্ষেপ কিছুমান লয় আৰু যদি তেওঁলোক কে মানে কোঠোৰ দৃষ্ট ৰাখে যে‌ বনাঞ্চলসমূহ বা গছ গছনি সমূহ যদি কোনোবা ব্যক্তিয়ে বা এনেকে অবৈধভাৱে যদি এনেকৈ আহ কা কাটে বা বিনষ্ট কৰে সেইবোৰৰ মানে তেওঁলোকে চৰকাৰৰ পক্ষই কঠোৰ দৃষ্টি ৰাখি সেই মানে নিৰ্মূল কৰাটো মই বিচাৰোঁ এনেদৰে বা আৰু লাল লগে লগে আমি চব জনসাধাৰণও সচেতন হ'ব লাগিব
অলপ সচেতন হ'ব লাগিব তাকে আমি সকলোৱে সচেতন হৈ চলে য'ত বেয়া কাম হৈ আছে নে খিলঞ্জিয়া কিছুমানে গছবোৰ কাটি ফালে নিজৰ মুনাফা কমাবলৈ হয় হয় কৰণী মুনাফা কমাবলৈ ইহঁতে এইবিলাক প্ৰচেষ্টা চলাই আছে সেইবিলাক বন্ধ হ'ব লাগে
উম উম হয় হয় ঠিকেই আছে খুব সুন্দৰ অ এনেকুৱা কৰিলেহে মানে আমাৰ প্ৰকৃতিত সেই আগৰ প্ৰকৃতি বা আগৰ পৰিৱেশ জলবায়ু অন্যমিকা আমি ঘূৰাই পাম নহলে কিন্তু আমাৰ প্ৰকৃতিৰ অৱস্থা দিনক দিনে বহুত মানে বেয়াৰ দিশলৈ গৈ আছে
কৈয়ে আছে যিহেতু কিন্তু ইয়াক নিয়ন্ত্ৰণত আনিবৰ কাৰণে আমি কিবা অলপ হ'লেও টো কৰিব পাৰিম
হয় হয় উম অ অ তেতিয়াহলে আজি আমাৰ আলোচনাতি প্ৰায় সেইবাবে ইমানতে আৰু সামৰণি মাৰোঁ পাছত আমি কেতিয়াবা বিষয় ভাৱে আলোচনা কৰিম হয় ধন্যবাদ ঠিক আছে